হেল্লো শুনিছা নে
শুনিছানে
অ' শুনিছোঁ শুনিছোঁ শুনিছোঁ
মানে ভালকৈ
অ' অ' কি কৰি আছা
হয় মই অলপ এনেই তোমাৰ সামাজিক মাধ্যম ব্যৱহাৰ কৰি আছিলোঁ তুমি
অ' এই সেইদিন গৈছে তেনেকে বহি আছিলো আৰু মই মানে তোমাক ফোন কৰিলো কিয় জানানে
বৰ্তমান যুগত যি প্ৰদূষণৰ অৱস্থা গতিকে আমি প্ৰদূষ ষণৰ ওপৰত মানে সতৰ্ক হ'ব লাগে
নহয় জানো
হয় দিয়া হয় দিয়া এইটো এক বহুত ডাঙৰ সমস্যা কিন্তু দেই এইটো অন্য তম তোমাৰ ডাঙৰ সমস্যা প্ৰধান সমস্যাৰ ভিতৰত এটা গতিকে তুমি বহুত ভাল বিষয় বাছি লৈছা। তোমাৰ এই বিষয়ে কথা পাতিবলৈ মইও উৎসুক। বাৰু ইচ্ছুক ইচ্ছুক হয় তাৰ যিহেতু তোমাৰ প্ৰদূষণে বৰ্তমান বিশ্বৰ অ' সকলো ঠাইতে তোমাৰ মা মানে প্ৰদূষণ দেখা যায় আৰু ইয়াৰ ফলত তোমাৰ মানুহ, পশু পক্ষী, উদ্ভিদ আৰু সমগ্ৰ পৰিৱেশ সমূহ ক্ষতিগ্ৰস্ত হৈছে দিয়াচোন।
হয়, হয়, তুমি ঠিকে কৈছা, আচলতে প্ৰদূষণ বুলিলেনু আমি কি বুজো যেতিয়া ধৰাত তোমাৰ বায়ু, পানী, মাটি, শব্দ গোট চাৰিও ফালৰ পৰা যেতিয়া চাৰীও ভাৱে গুণবোৰ নষ্ট হৈ যায় তেওঁলোকৰ। যেতিয়া জীৱ জগতৰ তাৰ কাৰণে ক্ষতিকাৰক মানে ক্ষতিগ্ৰস্ত হয় জীৱ জগত তেতিয়া তাক প্ৰদূষণ বুলি কওঁ আমি, নহয় জানো? আৰু প্ৰদূষণতো ধৰা তোমাৰ বহুত ধৰণৰ হ'ব পাৰে, যেনে বায়ু প্ৰদূষণ, পানীৰ প্ৰদূষণ মাটি প্ৰদূষণ, শব্দ প্ৰদূষণ। গতিকে প্ৰদূষণ বহুত ধৰণৰ আছে, আচ্ছা তুমি কোৱাচোন, এই বায়ু প্ৰদূষণৰ বিষয়ে তুমি জানা নে, বায়ু প্ৰদূষণ কি?
অ', বায়ু প্ৰদূষণ বুলি ক'লে তোমাৰ আমাৰ এই আমি চলোৱা যিবোৰ যান বাহনৰ পৰা ধোৱা ওলাই তোমাৰ, তাৰউপৰি তোমাৰ এই বিভিন্ন ধৰণৰ তোমাৰ কল কাৰখানাৰ এৰ পা যিবোৰ নিৰ্গত গেছ ওলাই, তাৰ লগতে তাত অ', তাৰ পিছত আকৌ তোমাৰ এই বনজুই যে হয়, বনজুই তোমাৰ কয়লা আৰু পেট্ৰল, অ', হয়, তাৰ উপৰি তোমাৰ কইল লা আৰু পেট্ৰল, ডিজেল, জ্বলাৰ ফলত এইবিলাক তোমাৰ বায়ু প্ৰদূষণ হয়, আৰু তেনেকে। আৰু তোমাৰ ইয়াৰ ফলত তোমাৰ মানুহ মানুহৰ তোমাৰ শ্বাহ-প্ৰশ্বাহ জনিত ৰোগ হয়, যেনেকে হাঁপানি। তোমাৰ তাপিচত ফোজফুচৰ সমস্যা হৃদৰোগ, এইবোৰ আদি বৃদ
উম, উম।
এইটো বহুত চিন্তাজনক কথা, মানে এতিয়া অ', এইটো মানে বহুত চিন্তাজনক কথা, এই টো আমি যদি যান বাহন আমি অ', মানে উৎ অত্যন্ত পৰিমণে, অত্যাধিক পৰিমানে ব্যৱহাৰ কৰো ন', যান বাহন বা তও মানে ই বায়ু প্ৰদূষণ বেছিকে হয়, বিশেষকৈ তোমাৰ পুৰণা যিবোৰ যান বাহন আছে ন' সেইবোৰ আমি যদি ব্যৱহাৰ কৰোঁ, তেতিয়া বেছিকে বায়ু প্ৰদূষণ হয়। আৰু বাকী তুমি কি ভাবা? হয়, বাকী তুমি কি ভাবিছা, আহ, পানী প্ৰদূষণ কেনেকে হয় বাৰু?
আচলতে মোৰ মতে পানী প্ৰদূষণ কল-কাৰখানাৰ যিবোৰ আৱৰ্জনা প্লাষ্টিক নলা-নৰ্দমা আৰু নলমা পানী আৰু ৰাসায়নিক পদাৰ্থৰ পানী বিল আৰু পুখুৰীত যেতিয়া এইবোৰ পানী যায়, তেতিয়া সেই প্ৰদূষনৰ ফলত কি হয় যে আমাৰ মা পানী খিনি প্ৰদূষণ হয়, পানী খিনি নষ্ট হৈ যায়। পানীৰ যিখিনি গুণ থাকে, সেই গুণাগুণবোৰ নষ্ট হৈ যায়। যাৰ ফলত ধৰা তোমাৰ মানুহৰ লগতে, আমাৰ জীৱ জগততো পানীত পানীত থকা জীৱসমূহৰোঁ বহুত ক্ষতিগ্ৰস্ত হৈ ধৰাচোন, কাৰণ এতিয়া আমি পানীত ধৰি লোৱা এতিয়া কল-কাৰখানা বোৰৰ পৰা যিমান বেয়া পানী আছে সেইবোৰ ওলাই কিনে, অ', তোমাৰ চিধা গৈ কিনে পৰে নদীত। নদীৰ পানীত এতিয়া তোমাৰ প্ৰদূষণ হ'ব, আৰু বিশেষকৈ আমাৰ কিছুমান মানুহ আছে নদীৰ আগতেতো ধৰা নদীৰ পানী নদীৰ কাষতে কাপোৰ ধোৱা হৈছিলে। গতিকে এতিয়া পানীৰ যি সমস্যা তাৰ কাৰণে কি হৈছে, বেছি মানুহ বুযোৱা হৈছে। নদীৰ তাত পানী নদীত পানী ধুব, মানে কাপোৰ ধুবৰ কাৰণে। তাৰ পৰা যিবোৰ ফেন ৰাসায়নিক পদাৰ্থ যিবোৰ মিলিত হয় তাৰ ফলত পানী প্ৰদূষিত হৈছে। তাৰ ফলতে মানুহৰ ডায়েৰিয়া, টাইফইড, কলেৰা জণ্ডিছ আদি বিভিন্ন ৰোগ হৈছে, নহয় জানো? আৰু জলজ পানীৰ কথাটো কবই নালাগে, যে মাছ, কাছ ডলফিন আদি বহুতো জলজ পানীৰ মানে জীৱন বিপদত পৰিছে, বহুত আজি কালি মাছ, কাছ, পানীত ভিতৰতে মৰি থাকে, পানী প্ৰদূষণৰ কাৰণে।
হয় দিয়া তুমি ঠিকে কৈছা, আৰু পানী প্ৰদূষণৰ মেইন কাৰণ হ'ল আমাৰ মানুহবোৰেই। মানুহবোৰে তোমাৰ পানী প্ৰদূষণৰ মেইন আহ প্ৰধান কাৰণ বুলি ক'ব লাগিব, কাৰণ মই তোমাৰ আজি বাটইট পাইছিলো, আজি কিছু মাহ আগতে তোমাৰ গংগা নদীত মানুহবোৰে তোমাৰ, আ মানে ধৰ্মৰ নামত তেওঁলোকে কি কৰিছিলে, গাখীৰ যে গা খীৰ, গৰু গাখীৰ তেওঁলোকে পানীত মিহলাই দিছিলে, মই যি আম আহ তুমি, যি এ এই আ অয় অ বৈজ্ঞানিকভাৱে চাবলৈ গ'লে, এইটো কিন্তু তাতে থাকা গংগা, গংগা নৈ থকা মা যিবোৰ মানে, পানীত বাস কৰা জীৱ আছে ন' তোমাৰ মাছ, কাছ, ডলফিনি এইবোৰৰ কাৰণে কিন্তু এই, গা গাখীৰ মিহলি কৰাটো অত্যন্ত হানিকাৰক। এইটোৱে, তেওঁলোকক মানে এ, আ মৃত্যুমুুখলৈ থেলি দিব পাৰে, আৰু মানে তাৰ ফলত তোমাৰ, তেওঁলোকৰ মা মাছ, কাছ এইবোৰৰ মানে অ', মানে তোমাৰ এইবোৰৰ অ হেৰি, কমি যাব মানে জনসংখ্যা কমি যাব মানে তোমাৰ। আহ, এইটো মানে তোমাৰ মই ভাবো যে, এ, ইয়াৰ ইয়াৰ, ইয়াত আমাৰ মানুহৰ বহুত দুখ আছে, আহ যাৰ ফলত পানী প্ৰদূৰষণ হয় আৰু তাৰোপৰি তোমাৰ, তুমি পানী প্ৰদূষণৰ এ টা কথা ক'বলে যে তুমি, আ তুমি ঘৰৰ পা ওলাই গ'লেই দেখিবা তুমি ওচৰৰ নলা, নৰ্দমা বা নদী বিলাক দেখিবা, য'ত তোমাৰ ক'লা হৈ থাকে পানীবোৰ, তাৰে কাষে, কাষে, মানুহে তোমাৰ গোটেই যিবোৰ ঘৰুৱা আৱৰ্জনা থাকে সকলোবোৰ পেলাই দিয়ে, সেই পেলাই দিয়াৰ ফলত গোটেই পানীবোৰ দূষিত হৈ যায়, তুমি লক্ষ্য কৰিবা উ হয়, তুমি লক্ষ্য কৰিবা, উন্নত দেশ যিবোৰ আছে, জান জাপান এই এই জাপান, জাপান এইবোৰত তুমি চা মই তোমাৰ অ', সামাজিক মাধ্যমত দেখিছিলো যে, তাৰে নলা নদ ত', আ আনকি তোমাৰ মাছ, ঘূৰি থাকে, তাৰে পানীবোৰ ইমানে চাফা যে, তাতে তো, হয়, তাতে তুমি নিজৰ মুখৰ মুখৰ থেহেৰাও তুমি দেখা পাবা আৰু তাতে নলা নৰ্দমাতে মাছ থাকে, কিন্তু আমাৰ ভাৰতৰ তুমি নলা-নৰ্দমাবোৰ চাবা গোটেই লেতেৰা, গে গেলা পচা, গোন্ধ আৰ হৈ থাকে পানীবোৰ, হয় থাকে, হয়।
হয়, হয়, ঠিকে কৈছে। হয়, হয় আৰু অকল পানীয়ে নহয় জানানে, আজিকালি মাটি প্ৰদূষণো বাঢ়ি গৈছে। তুমিতো গম পোৱাই চাগে মাটি প্ৰদূষণ কেনেকৈ হয়?
অ', গুণ ঠিক কথা কৈছা তুমি, এই তোমাৰ কৃষি ক্ষেত্ৰত তোমাৰ, অত্যাধিক ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ এই আৰু প্লাষ্টিকৰ আৱৰ্জনা আৰু শিল প ব্ৰজ, এইবোৰ মানে তোমাৰ প্ৰধান কাৰণ বুলি কব পাৰি তোমাৰ। তুমি কি ভাবা যে ইয়াৰ ফলত মাটি প্ৰদূষণ যে হয়, ইয়াৰ ফলত বাৰু, কৃষি ক্ষেত্ৰত কিবা প্ৰভাৱ পৰে নিকি?
হয় নিশ্চয় প্ৰভাৱ পৰে, কাৰণ আ মাটি প্ৰদূষণৰ ফলত, মাটিৰ উৰ্বৰতা হ্ৰাস পায়। আৰু শস্যৰ উ উৎপাদন কমি যায়, যেতিয়া উৰ্বৰতা হ্ৰাস পাব, তেতিয়া মাটিৰ গুণা গুণ নষ্ট হৈ যাব। তাতনো শস্য কেনেকৈ উৎপাদন হ'ব, আৰু যদি শস্য উৎপাদন নহয়, তেতিয়া কৃষি ক্ষেত্ৰত কৃষক সকলৰ ধৰা, আ বহুত খিনি ক্ষতি, ক্ষতিকাৰক হয়। বহুত ক্ষতিসাধন হৈ যায় তেওঁলোকৰ, তাৰ ফলত তেওঁলোকে কি কয়, অ', গোটেইখিনি, গোটেইখিনি সা-সামগ্ৰী বা নিজৰ খৰচা খিনি মিলাব নোৱাৰে। গতিকে মোৰ মতে, এইটো মাটি প্ৰদূষণৰ লগত মানে কৃষি সমস্যা বহুত জড়িত এটা গুৰুত্বপূৰ্ণ জড়িত হৈ আছে মাটি আৰু কৃষি কাৰ্য। তাৰ লগতে তুমিতো শব্দ প্ৰদূষণো আজিকালি কিমান বাঢ়িছে গম পাইছাই।
হয় দিয়া শব্দ প্ৰদূষন মানে তোমাৰ এই অ', জান বা বিশেষকৈ তোমাৰ চহৰৰ অঞ্চল বোৰত চাবা তুমি গোটেই যান বাহনৰ হৰ্ণ তুমি ওলাই যাবই নোৱাৰা তোমাৰ কাষে কাষে মানে তোমাৰ মানে য'ত মানে তোমাৰ আ আ ট্ৰেফিক বেছি তাতে তুমি চাবা লক্ষ্য কৰিবা গোটেই যান বাহন বোৰে একেলগে হৰ্ণ বজাই মানে গোট টে কাণ কাণ কাণৰ পৰ্দাত মানে ডাইৰেক্ট মানে তোমাৰ গাত কাণৰ পৰ্দা পৰ্দাত মানে লাগি যায়গে আৰু তোমাৰ তাৰোওপৰত তোমাৰ ব বহুতে লাভ স্পিকাৰত লগাই বস্তুবোৰ আৰু তোমাৰ কল কাৰখানাৰ যন্ত্ৰ পাতি এইবোৰৰ সমা মানে সত ত' মানে বহুতে মানে এইবিলাক শব্দপ্ৰদুষণ সৃষ্টি কৰে তোমাৰ আৰু ত আৰু তুমিতো জানাই যে অতিশব্দই মানুহৰ কেনে ক্ষতি কৰে তোমাৰ মূৰৰ বিষ হয় তাৰপিছতে অনিদ্ৰা হয় মানসিক চাপ আৰু উচ্চ ৰক্তচাপ এইবোৰ আৰু তোমাৰ কাণৰ শক্তি অ সাক সাক পাই দিয়াচোন আৰু তোমাৰ কি ভাবা যে বৰ্তমান সময়ত যে আমাৰ যে আ হয় আমাৰ চাৰিওফালে যে প্লাষ্টিক প্ৰদূষণ হৈছে এই এইটো এক এক ডাঙৰ সমস্যা নহয়নে বাৰু।
হয় হয় তুমি একেবাৰে ঠিকে কথা কলা কাৰণ ব্যৱহাৰ যোগেও প্লাষ্টিক সামগ্ৰী পৰিৱেশ অতি ক্ষতিকাৰক। কাৰণ যেতিয়া প্লাষ্টিক ব্যৱহাৰ কৰো প্লাষ্টিকটো কেতিয়া পচি নাযায় বা গলি নাযায় হি প্লাষ্টিকটো আমি পুৰি দিলে বায়ু প্ৰদূষণ হ'ব আৰু যদি মাটিৰ তলত বছৰ বছৰ দিন ধৰি কৰি থাকে ত মাটি প্ৰদূষণ হব। গতিকে মোৰ মোৰ মতে প্লাষ্টিক হৈছে আটাইতকৈ মানে প্ৰদূষণৰ আটাইত কৈ এটা গুৰুত্বপূৰ্ণ এটা বিষয়। যে প্লাষ্টিকৰ কাৰণে বহুত ক্ষেত্ৰৰ পৰাই তাৰমানে অকল কি অকল মাটি আৰু বায়ুয়ে নাচাব গলে পানীৰ প্ৰ দুষণ হয় পানীত যদি প্লাষ্টিক পৰি থাকে তেতিয়া পানী খিনি দূষিত হৈ যায়। গতিকে সকলো ফালে সমস্যা মোৰ মতেটো আমি প্লাষ্টিক ব্যৱহাৰ কৰাটো বন্ধ কৰি দিব লাগে। কাৰণ তেতিয়াহে প্ৰদূষণৰ জলি জলবায়ু প্ৰদীপ মানে প্ৰদ প্ৰদূষণৰ জলবায়ু আমি ঠিক কৰি ৰাখিব পাৰিম আৰু তুমি কিহবা প্ৰ প্ৰদূষণ আৰু জলবায়ু এই পৰিৱৰ্তনৰ মাজত কিবা সম্পৰ্ক আছে নিকি
অ', হয় হয় নিশ্চয় তোমাৰ বায়ুমণ্ডলত যেতিয়া তোমাৰ আ আমি যদি বৈজ্ঞানিক ক্ষেত্ৰত ক'বলে যাওঁ বায়ুমণ্ডলত যেতিয়া তোমাৰ কাৰ্বন ডাই অক্সাইড মিথেন আ আ ইউ ই এই এইবোৰ গ্ৰীণ হাউচ গেছ যেতিয়া বৃদ্ধি হয় ন তেতিয়া তাৰ ফলত মানে অহ বিশ্ব উষ্ণান নহয় তোমাৰ ইয়াৰ ফলত মানে তোমাৰ অ গোকল কেচৱাতা বৃদ্ধি পাই দিয়াচোন আৰু তোমাৰ গোলকীয় উষ্ণতা বৃদ্ধি পালে তোমাৰ হিম বাহ- বোৰ গলি যায় সাগৰৰ পানীৰ আহ তোমাৰ স্তৰ যিটো থাকে সেইটো বৃদ্ধি পাই যায়। তাৰছতে আৰু বানপানী আৰু খৰাঙৰ দৰে জলটো বৃদ্ধি পাই দিয়াচোন। আৰু কি ভাব হয় আৰু তুমি দে দেখিবা যে আজিকালি আমাৰ অসমতো কিন্তু প্ৰদূষণ এক চিন্তাৰ বিষয় দেই।
উম উম বহুত বহুত হয় হয় নিশ্চয় কাৰণ- নগৰ অঞ্চলৰ বায়ু প্ৰদূষণ বৃদ্ধি পাইছে নদীসমূহ নদীসমূহো মানে বেলেগ ধৰণে তে তোমাৰ প্ৰদূষ ত হৈছে তোমাৰ গুৱাহাটী মহানগৰীতো ক'বই নালাগে তাত বায়ু প্ৰদূষণ ইমানেই বেছি দিল্লীৰ দিল্লীৰ তলত আছে গুৱাহাটী মহানগৰ গতিকে অসম খনো আমাৰ মানে প্ৰদূষণৰ ক্ষেত্ৰ এতিয়া ওপৰত যাবহে ধৰিছে। অ কত প্ৰদূষণ বেছি অসমত প্ৰদূষণ বেছি এইটো য'ত আগতে অহাই নাছিল তেতিয়া গছ গছনি কাটাৰ ফলত সেই বিষয়টো আহি পৰিছে গতিকে মোৰ মতেটো এই পদূষনটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি সৰপ্ৰথমতে আমি নিজে সচেতন হব লাগিব আৰু আনকো সচেতন কৰিব লাগিব নে কি কোৱা
হয় হয় ঠিক কথা কৈছা তুমি আমি গছ গছনি ৰোপন কৰিব লাগিব কাৰণ যিহেতু গছে তোমাৰ বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডবোৰ শোষণ কৰিক্সিজেন প্ৰদান কৰে তাৰ উপৰত তোমাৰ যিহেতু কলাই তুমি প্লাষ্টিকৰ ব্যৱহাৰ আমি কম কৰিব লাগিব তাৰ ঠাইত আমি কাপোৰ বা জু তোৰ বেগ ব্যৱহাৰ কৰিব লাগে আৰু একেবাৰে তোমাৰ প্লাষ্টিকৰ ব্যৱহাৰ অ দোযুক মানে অ আৰু একেবাৰে পৰা মানে ব্যৱহাৰযোগ্য প্লাষ্টিক পৰিহাৰ কৰিব লাগে আমি বোৰে আৰু তোমাৰ হয় আৰু তোমাৰ যান বাহনৰ ভাড়া কমাবলৈ তোমাৰ গণ পৰিবহন ব্যয়ৱস্থা ফাৰ্চ চাইকেল চলোৱা আৰু খোজ কাঢ়ি যোৱাৰ এটা গঢ় তুলিব লাগে দিয়া চোন
হয় হয় তুমি একেবাৰে ঠিকে কৈছা আৰু অকল মানুহেই নহয় চৰকাৰেও ইয়াৰ ওপৰত গুৰুত গুত্বপূৰ্ণ ভূমিকা ল'ব লাগে কাৰণ চৰকাৰে যেতিয়া কঠোৰ পৰিৱেশ আইন প্ৰয়োগ কৰিব তেতিয়া প্ৰদূষণ নিজে নিজে নিয়ন্ত্ৰণ হব মানুহে ভয় খাব আৰু তেতিয়া কল কাৰখানা সমূহকো আমি তেওঁলোকে নি্চয় নিয়মবোৰ মানি মানি চলিব লাগিব তেতিয়া পানী প্ৰদূষণ নহয় বায়ু প্ৰদূষণ নহয় তাৰ লগতে বিদ্যয়ালয় মহাবিদ্যয়ালয় সমূহতো আমি এ এনেকুৱা এটা মানে বিষয় কথা পাতিব লাগে এনেকুৱা এটা সম্ভাৱ হব লাগে য'ত আমি প্ৰদূষণ কেনেকে বচা ৰক্ষা কৰিব পাৰো তাৰ বিষয়ে ইয়াৰ আমি অৱগত কৰিব পাৰো অনাগত হয় ভৱিষ্যত নহয় জানো
হয় হয় একেবাৰে সঁচা কথা কলা দেই আমি সৰু সৰু প্ৰতেক উসৱবোৰ ললেহে মানে আমি ডাঙৰ পৰিৱৰ্তন আনিব পাৰিম কিন্তু বাকী ঠিকে আছে মই এই
তাকে
কথাবোৰ অ একেবাৰে সঁচা কথা ক'লা তুমি আৰু মানে মোৰো ভাল লাগিল শুনি পেলাই আহ গুৰুত্বপূৰ্ণ কথাবোৰ জানিব পালো বাকী ঠিক আছে দিয়া আমি এদিন
ঠিক আছে অ অ ঠিক আছে বাৰু দিয়া সামৰিছো অ ধন্যবাদ